আহিছে
আহিছে। অ, অ এই- এইটো সেই মানে এই এটা হেৰি চাইকেল এটা থাকে গম পাইছে নে? চাইকেলটো মানে তোমাৰ ঘূৰি থাকিব বস্তুটো
অ লু
যিটো অঁ লোপত মানে, এইটিজত যি যিখিনি বস্তু আছিল ল সেই
অ এতিয়া আহিছে।
অঁ এইটিজৰ পিছত আকৌ নাইণ্টিজত আহিব। নাইণ্টিজত আকৌ টু থাউজেণ্ডছত আহিব, টু থাউজেণ্ডছত মানে এইখিনি ইমান নাছিলে। টু থাউজেণ্ডত তোমাৰ আছিল ইম' কালচাৰ।
অঁ।
ইম'কালচাৰটো আছিলে। তেতিয়া চবেই মানে যিমান মানে প্ৰপাৰ্টিছ আছিলে চবেই ইমৌ হেৰি আছিলে মানে, ইমৌ আৰু পাংক বুলি কয় ন?
অঁ অঁ, সেইটো দেখিছোঁ মই, চুলি কেইটা যে পুৰা এনেকুৱা এনেকুৱা কৰে মানে কেনেকৈ বুজাম, ছাইডত এনেকুৱা কৰে।
আমিও কৰিছিলো, কাজল লগাইছিলোঁ, ব্লেকনে ব্লেক নেইল পলিচ, ডেন টো ৰিষ্ঠ বিলাক ৰিষ্ট ফেন বিলাক ব্লেক ব্লেক আছিলে।
মানে ফাংকী ষ্টাইল, এইটোৱে ফাংকী কয় ন?
ফাংকিটো ৱৰ্ড হয়, বাট এইটো মানে পাংকো কৰে মানে সেইটো এটা কালচাৰ আছে ন পাংক?
অ অ।
মানে ৰক হেৰি মিউজিকৰ এটা হেৰি আছে ন, পাংক ৰক বুলি তোমাৰ যন্ত্ৰ সেইটো মানে পাং বোৰে কৰে। ইয়াতে মানে ইমু আৰু পাংক মানে অলমষ্ট তোমাৰ মানে কাজিন ব্ৰাদাৰছ নিচিনা মানে।
কাজিন ব্ৰাদাৰ্ছ।
অ', চ চেৰা ভাই মানে, ইমৌ আৰু পাং মানে। ইমৌ কালচাৰ আৰু পাংক কালচাৰ।
অ', অ'।
তোমাৰ ইউ এছত দুটা কিন্তু মানে বহুত হেৰি আছে মানে। উম্, ফাইড আছে মানে কল্ড ৱাৰ আছে। ইমৌ' ফ্ৰান্স ইমৌ' ফ্ৰেন্স বেলেগ আৰু পাং ফ্ৰেন্স বেলেগ।
অ'।
দেখিবলৈ একে লাগিব তোমাৰ, কিন্তু অকমান অকণমান বেলেগ হয়, চুলি ইহঁতে অকনমান বেলেগকে লয়।
উম্, উম্।
তাতে মানে অকনমান কাপোৰ বিলাক অকনমান পিন্ধা ধৰণ বেলেগ বেলেগ।
উম্, উম্।
উম্। এটা হেৰিত, নিউয়ৰ্কত তোমাৰ হেৰি আছিলে ৰ'বা কি কয়! দুটা মানে গ্ৰুপৰ মাজত ফাইট হৈ গ'ল মানে ডাঙৰ।
এনেকুৱা এইটো, এনেকুৱা ই
অ'। আগ বা আৰ্গিউ হ'লে মানে অনলাইন কিবা সেনেকুৱা হেৰি হ'লে।
অ', অ'।
অনলাইনটো মানে ইমান এটা হেৰি নাছিল ন? এনে কিবা সেনেকে মানে ফাইট এটা হ'ল গুট তে ওলাই আহিলি, ইমৌ এগাল মান ওলাই আহিল ইফালে। অ'। অ', পাংকু ওলাই আহিল। আহি মানে পুৰা মাৰপিট আৰু পুলিচ চুলিচ আহি একদম। প্ৰটেষ্ট এৰি মানে। ইহঁতৰ কাজিয়াৰ কাৰণবিলাক শুনিলে হাঁহি উঠে। তাৰপিছতে, নহয়, সেইটো ইমৌ আৰু পাংক লৈ কাজিয়া কৰা এইটো কথা নেকি?
অ'।
অ', আমি কি কাজিয়া কৰি আছোঁ ইয়াত, কি লৈ প্ৰটেষ্ট কৰি আছোঁ। আমাৰ কাৰণবোৰ চোৱা নাই, আমাৰ খেতিয়কৰ হেৰি নাই। হা, ধানৰ চাউলৰ মূল্য পোৱা নাই। হা, ছা তই নিজৰ হেৰিত হেৰি পোৱা নাই, চাকৰিয়ালে দৰমহা পোৱা নাই। এনেকুৱা কিবা আমাৰ আছে মানে, সিহঁতৰ বিলাক বেলেগ। বেলেগ, উম্। মোৰ চুলিৰ হেয়াৰ কালাৰ তোমাৰ লগত মিলা নাই। সেইটো কাৰণে মোৰ ময়ো প্ৰটেষ্ট কৰিম, সেনেকুৱা ধৰণৰ কিবা কথা।
আচ্ছা, আচ্ছা।
উম, ত' তাৰপিছত দুটা সিহঁতৰ মাজত যেতিয়া ফাইট হৈ আছে। এ এটা হৰে কৃষ্ণ যে, হৰে কৃষ্ণ যে।
অ', অ'।
অ হৰে কৃষ্ণ এটা গ্ৰুপ এটা আহি গ'ল নহয় পুৰা। একদম নাম কীৰ্তন কৰি একদম অ তাৰ পিছতে হৰে কন্তূ কি কৃষ্ণটো অহাৰ পিছত দেখো। সোন গোটেই সিহঁতে দুটা পাৰ্টিও মানে সিহঁতৰ লগত পুৰা নাচিব ধৰিলে মানে ভাঙি।
অটো ৰিচেণ্ট ৰিচেণ্ট ডে ডেচত নেকি।
ৰিচেণ্ট নহয় এইটো পুৰণা হয়।
হয় নেকি ৰিচেণ্ট মই এটা এনেকুৱা ভিডিঅ' দেখিছো।
নহয় পুৰনা হয়।
মানে হৰে কৃষ্ণৰ লগত নাচি আছিলে গান গাই আছিলে সিহঁতেও।
অহ, এতিয়া হেৰি এইটো ৰিচেণ্ট নহয় এইটো পুৰণা হয় পুৰণা ভিডিঅ'।
আচ্ছা, আচ্ছা
এইটো তোমাৰ টু থাউজেণ্ড টেন চৰ। পিছতে হ'ব নেকি দুহেজাৰ দছৰ। উম, পিছত নে আগত হ'ব সেইটো মই একদম চিয়'ৰ নহয়। কিন্তু পিছতে হ'ব মানে কি। উম তাৰ আগতো সেই। ফেচবুক বা ইমান হেৰি তেনেকুৱা নাছিল নহ দুহেজাৰ ছয়ত ফেচবুক আহিছে হে। ইণ্টাৰনেট ইউটিউব কিবা এনেকুৱা এইবোৰ আহিছেহে পিছত লাহেকৈ। এনেকুৱাহে। কিন্তু বস্তুবোৰ মানে ইনষ্টাগ্ৰাম এইবিলাকত এতিয়া ভাইৰেল হৈ আছে।
অহ। দেখিছো যদিও মই গম নাপাও বাৰু। কিন্তু মই এনেকুৱা হৰি কৃষ্ণৰ লগত গান গাই থকা দেখিছো। দেখিছো হা।
অহ, সেইটো মানে পুৰা কাজিয়া মাৰপিট তুমি এনেকে চাবা ইিমৌ। ভাৰচেচ পাৰ্ত বুলি গুগল চাৰ্চ কৰিবাচোন। ভিডিঅ' পাই যাবা মানে লাষ্টত মানে জমনি লাগিছে মানে একদম। হৰে কৃষ্ণ গ্ৰুপটো আহি গল বজাই গল। ইহঁতৰ মাজেদি গুচি গৈছে মানে নাচি- নাচি। এতিয়া সিহঁতেও মানে হৰে কৃষ্ণ গাইছে মানে। সিহঁতেও বুজি পোৱা নাই মানে কি হ'ল মানে ফতককে মানে। পুলিচ বিলাকে কন্ট্ৰল কৰিব পৰা নাছিল।
অহ,
হৰে কৃষ্ণসকলে মানে ৰখাই দিলে মানে ফাইটটো মানে। তাৰ পিছতে নিজৰ নিজৰ জেগাত গুচি গ'ল আৰু। হোৱা হ'বলগীয়া আছিলে মানে।
অ'হ।
অহ, হেইটোৱে। সেইটোৱে আমাৰ হৰে কৃষ্ণৰ পাৱাৰ বেলেগ। উম, মোৰ পাংকৰ ফাইট ৰখাই দিছে। সেইটো এটা ভাত, ভাত দেৰি আছে আমাৰ ভাত বহুত দেৰিকৈ খায়। উম, অহ ক'বলৈ গ'লে আমাৰ এতিয়ালৈকে চাই খোৱা নাই আমৰ ঘৰত কোনো নাইতো এতিয়া।
চাহ খোৱা নাই এতিয়াও।
অউহু নায়ে মানে কোনো নায়েই।
অহ, আচ্ছা।
উম উম ক'ৰবাত ওলাই গৈছে কামে কাজে।
অঁ অঁ
মই অকলে আছোঁ, মই আৰু অকলে অকলে কি বনাই খাম মানে
অঁ
মই অকলে থাকিলে মই কেতিয়াও চাহ নাখাওঁ।
আমাৰতো ঘৰত কোনেও চাহ নাখায়।
ওম, মই ডাইৰেক্ট ভাতেই বনাম আৰু মই অলপ ফটুৱাটো ভাত খাই ভাল লাগে মানে
অঁ
বেলেগ বস্তু খাই ইমান ভাল নাপাওঁ।
মইয়ো নাখাওঁৱে আৰু
কি খালা আজি বাৰ্থডে পাৰ্টিত কি খুৱালে?
এই বহুত কিবা কিবি কিবা আছিল পাহৰিয়ে গ'লো। ফ্ৰেঞ্চ, কেক ফাৰ্ষ্টত বাৰ্থডে কেক বাপৰে কি মিঠা আছিল।
উম
তাৰপিছত ফ্ৰেঞ্চ ফ্ৰাই, চিকেন টিক্কা, পনীৰ পোলাও ভেজ পোলাও তাৰপিছত কি আছিলে? চিকেন কঢ়ায়ী
উম
এইবিলাক
কি সেইটোত গৈছিলা নেকি তোমালোকে বুফেত গৈছিলা নেকি?
নহয় বুফে আমাৰ ইয়াতে ক'তো বুফে নহয়ে ওচৰত।
উ কিয় ওচৰত হেৰি নাই স্মক নেচন নে কি এইটো?
অঁ সেইটোতো গুৱাহাটীত হে হেৰি বাৰ্বিকিউ নেশ্যন। অ সেইটোতো গুৱাহাটীতহে ইমান এনেকুৱা বতৰত গুৱাহা- -টীত নাযাওঁ মই।
আৰু এটা আছে নহয় কিবা এপচুলুত বুলি
অ সেইটো সেইটো গম নাপাওঁ কোন।
অ সেইটো বোলে অকণ সস্তা হয় বোলে এ বাৰ্বিকিউ নেশ্যনতকে।
অঁ তাতে কিন্তু বাৰ্থডে' বুলি ক'লে কেকো দিয়ে বোলে ফ্ৰীতে।
হেই এইটো কেক আৰু কি মানে চব হেৰি থাকে, মোৰ মাজতে বেমাৰ হ'ল যে এই বাৰ্বি কিউ নেশ্যন খাই খাই বেমাৰ হৈছে মোৰ।
হয় নেকি? সেই
ত' মানে কাৰোবাৰ নহয় কাৰোবাৰ লগত যোৱা হৈছেই মানে।
অ
ইও বোলে কয় আহ আজি তাতেই বাৰ্বি কিউ নেশ্যনতেই ডিনাৰটো কৰো বল এনেও পইচাটো অলপ খৰচা হৈ যাব মানে বেছিকে ত অলপ ভালকৈ পাম। তাৰপিছত মই আৰু মানে গাহৰি ভাত বিচৰা মানুহ, মই ইমান প্ৰিফাৰ নকৰোঁ।
অঁ
তুমি আৰু বিৰিয়ানী সেইবোৰহে থাকে।
অঁ অঁ
ওম প্ৰথমতেতো এসোপামান মাংসই দিব তোমাক।
উম অ সিহঁতে মানে যাতে হেয়া আৰু জল্দি পেট, ভৰি যাওঁক।
সেইটো নহয় নহয় পেট, ভৰি যোৱা কথাই নাহে। তোমাৰ তুমি যিমান মৰ্জি ল লৈ থাক পাৰা মানে মেইন কৰ্চো তোমাৰ ৰিপিট হৈ থাকিব। তুমি ডেজাৰ্টটো তুমি খোৱা।
কিন্তু আধাতেইতটো পেট, ভৰিয়ে যাব ইমান যদি দিয়ে।
মই লগৰ ৰাক্ষস এটা লৈ গৈছিলো তো সি দহট মান গোলাপ জামুন, কাষ্টাৰ খাইছে সি সব সি মানে একো এৰা নাই মানে মই অকল কি ললো। তোমাৰ মানে হেৰিটো মাংস, কিবা কিবি এইবিলাক ৰণ চন থাকে নহয় আৰু টিকি- চিকি অ সেইবোৰ মানে ললো ফাৰ্ষ্ট। তাৰপিছত এ অকণমান ল'লো আৰু মানে ষ্টাৰ্টাৰ, কিবা
অঁ
ষ্টাৰ্টাৰে, আধা পেট, ভৰিলেইছত আকৌ কৈছে আকৌ দিম নেকি মোৰে ভাল লাগে। মই মেইন কৰ্ছে যাম মেইন কৰ্ছত মই ডাইৰেক্ট বিৰিয়ানী, লৈছোঁ নহ পোলাও ল'লোঁ নেকি? পুলাও ললো অলপ পিত প্লেইন ৰাইচ, লৈছো মানে তত মাংস, মানে দুই তিনিটা আছে কঁঠালৰ, চব্জি আছিল মানে স্পেচিয়েল এইটোছ ভাল লাগে মোক।
ওম ওম
তাৰিছতে মাছ -চাছ একদম গোটেই গোটেইখিনি আছে আৰু ন।
অ অ
নুডেলছ,
পা পাৰ্চন সাতশ, ন।
সাতশ, হেৰিত তোমাৰ সাতশ পঞ্চাছ,
সাত এজনত-
অ মানে সেইটো উ উইকডজত হয় উইকেডত তোমাৰ হে হয়। বাৰশ হয়।
বাপৰেই মানে চাপজ তোমালোকে চাৰিজন যোৱা। চাৰিজন ভিতৰত যদি দুজনৰ কাৰণে পে', কৰা বাকী দুজনেও খাব পাৰিব।
উম হম তেনেকে নিদিয়ে সেই বাকী দুজন বাহিৰত থাকিব লাগিব।
আচ্ছা তেনেকুৱাহে অ
আৰু তোমাৰ মানুহ চাইয়ে টেবেল দিয়ে তুমি এখন টেবুল, টানি আনিব নোৱাৰা এেনেকুৱা তুমি মানে তাতে যি কৰা কৰা আৰু মানে ইমান খোৱা যি কৰা। কিন্তু? বাহিৰত লৈ যাওঁ সেইবিলাক নহয় আৰু তোমাৰ নিজৰ লাজ লাগিব ন। কেনেকে এইটো সেই কৰিব অ মই দেখাই নাই মানে কোনোবা মে পেক, কৰি লৈ যাওঁ বুলি।
উ সেইটোতো আমাৰ লোকেল -লোকেল হেৰিবলাকতহে হয় জেগাবলাকত।
নাই সেইটো মই কৰিছো বহুত মই কৰিছো ন নিজে অৰ্ডাৰ, কৰিলো এটা অঁ মই কৰিছো কুকুৰৰ, কাৰণে হওক কিবাৰ কাৰণে মই লৈ আনো মানে।
অ
বেছি একদম বহুত বেছি হেৰি হ'ল দুই -তিনিটা আইটেম দিলে ন। উ মাছ, - মাছ সেইটো খাই দিলোঁ মইকৌ মাংসখিনি, থাকিলঁ ত পেক কৰিলে আনিলো মই স এইটো এই নষ্ট কাৰ মইটো অলৰেড, পে', কৰিলোঁ সেইটো কাৰণে। বুফেত তুমি মানে কেনেকে হ'ব যিমানটো পৰা খোৱা আৰু ন।
অ।
উ লগৰটোৱে মানে কিমান আইচক্ৰীম খালে, চাৰিটা পাঁচটা মান ডিফাৰেন্ট আইচক্ৰীম খালে। তাৰ পছতে অ এই হট চকলেট ঢালি পেলাই খাই যে এইটো কি বুলি কয়?
অ হেৰি ৰ'বা অ কি কয় ৰ'বা-ৰ'বা-ৰ'বা নামটোৱে পাহৰি গ'লত নহয়।
উম উম সেইবোৰো খাইছে। সি মানে বহুত খালে মানে সেইবোৰ।
উম। মইয়ো আজি বহুত মিঠা খালো কিন্তু মোক ডক্টৰে কৈছিল মিঠা কম কৰিব।
কিয় তোমাৰ ডায়বেটিছ আছে নেকি?
নহয় মই স্কিন দেখাব গৈছিলো।
হা?
স্কিন ডক্টৰ, স্কিন ডক্টৰ। তেতিয়া কৈছিলে মিঠা কম খাব কাৰণে। কিন্তু মই মিঠা কম কৰাৰ পিছত মোৰ এইবিলাক ঠিক হৈছেও বহুত।
উম
আগৰ পৰা।
ছুগাৰটো বহুত বেমাৰৰ হেৰি হয়টো, চ'ৰ্চ হয়টো।
অ'।
উম। সেইটো এটা প্ৰব্লেমেই হয়।
হেল্ল'
উম